হয়', কি কৰিছা? হমমমমম',
তুমি?
ময়ো আছোঁ এনেই ভাত পানী
ভাত পানী খালা? উম', খালো
হা', নাই খোৱা। হাঁ',?
অঁ',
তোমাৰ মাতটো বহুত সৰু সৰুকে আহিছে অকনমান ডাঙৰ ডাঙৰকে কৰা
অ', বেছি ডাঙৰকৈ মাতটো দিব নোৱাৰোঁ যে মই
কেলে বা? অলপ দিবা আৰু শনিয়ে পোৱা নাই একেবাৰে বাৰে
হয় নেকি?
অ হয় হয় মাহঁত কি কৰি আছ তোমালোকৰ? হা?
মাহঁতেতে ঘৰত কিবা মাহঁতে ঘৰত কিবা কৰি আছে?
অহ।
কৰ'বাত গৈ আছা নেকি তুমি?
উম নাই ঘূৰি ফুৰিছো এনেই যতে ততে।
অঁ বাকী কোৱা আৰু?
খবৰ খাতিৰ কেনেকুৱা?
খবৰ খাতি আছো আৰু ভালে কোশলে। তোমালোক? আশীৰ্বাদত। ভালে কোশলে আছে আৰু তোমালোকৰ আশীৰ্বাদত।
অ আমাৰ আশীৰ্বাদতহে আছে মানে।
উম
অঁ ঠিকে আছে। কি বুলি কয় বিজনেছ এটা কৰিম বুলি ভাবিছো। পাৰ্টনাৰশ্বিপ কৰিবা নেকি?
হ'ব টেনশ্যন ল'ব নালাগে তুমি খোৱা খালি কোৱা কি কৰিবা।
তাকে ধাবা ধাবা এখন খুলিম।
উম ঠিকে আছে বাৰু খুলিলে।
তাতে ধৰি লোৱা কি বুলি কয়, কেচিন কেচিন ৰুটি, পৰঠা এইবোৰ থৈ দিম
উম তুমি ছাগে বনাব পাৰা নেকি? বনাব তুমি পাৰা চাগৈ।
উম জানো অলপ। চলাওবাৰু
হ'ব তুমি বনাবা মই কেচিয়াৰ হ'ম।
তাকে আৰু হ'ব আও মিলি মেলি বনাব লাগিব আও। এতিয়া গৰমৰ দিন যিহেতু গৰমত সোমাই থাকিব নোৱাৰি ন গেছৰ ওচৰত।
তাকে বহুত গৰম
তাকে মিলি মেলি বনাম বুলি ভাবিছো আও।
আৰু চাৰি পাঁচজনমান হ'লে ভালেই আছিলে।
হা হা?
চাৰি পাঁচজন মান হ'লে ভালেই আছিলে।
অ হেৰি তোমাৰ লগৰ আছে যদি কবাচোন।
উম হ'ব বাৰু এটামান হ'ব।
অ মইয়ো সুধি চাম কাৰোবাক আৰু।
উম তুমি বিচাৰিবা ছোৱালী, ভাল হ'ব ন ছোৱালী বিচাৰিলে।
হা
ছোৱালী বিচাৰিলে ভাল হ'ব ন তুমি ছোৱালী বিচাৰিবা।
অ ল'ৰা ছোৱালী মিলিয়ে কৰিব লাগিব।
উ বনোৱা কৰা জানিলে অলপ ভালেই আছিলে।
অ।
কি
টো হয় বাৰু।
তাতে ধ এ--আৰু ৰুটি পৰঠা ভাত ভাতো থৈ দিম।
উম।
আকৌ চাহ চাহটো এনেও খাবৈ বাৰু মানুহলৈকে।
উম সেইটো হয় বাৰু। পাণ তামোলো আনি থ'লে ভালেই আছিল।
অ তেনেকে সৰু সুৰাকে এখন দি দিম আৰু চিপচ টিপছ বিলাকো উ বিক্ৰী হ'ব।
উম।
তেনেকে কৰি দিম আও।
গৈ কৰবাত ফুৰিব যাম বুলি কৈছিলা যে? ফুৰিব যাম বুলি কৈছে যে কি কৰিবা এতিয়া?
ফুৰিব যোৱাটো উম তাকেই ভাবিছো ক'ত যাওঁ জানো
পা তুমি এই প্লেনিং বনাইছা নেকি?
মানে এতিয়া মই বনোৱাতো নাই বাৰু। তুমি কৈ আছিলা যেদিনাখন সেইকাৰণে মই তোমাক সুধিলো।
অহ। কি ক'ত বা যাওঁ এতিয়া
অলপ ফুৰিব গ'লে ভালেই আছিলে।
তুমি কোৱাচোন ক'ত যাবা পিছে
অৰুণাচল ফালেই যাওঁ নেকি?
অৰুণাচল উম পাৰি।
অ আকৌ আমাৰ এইফালে কি কয় কামিনবাৰী বুলি কৈ জেগা এটাও আছে তাতেও পাৰি যাবলৈ।
অ অ তাতে খানা চানা খাব পাৰি নে নোৱাৰি
এই একদম বিন্দাস পাৰি।
অ তেনেহলে তাতে যাওঁ নহলে।
উম তেখেত অলপ কম খৰচাও হ'ব।
অঁ
আকৌ তোমাৰ কি গাড়ী এখন ল'ম বুলি কৈছিলা যে কি কৰিলা ল'লা নে নাই।
গাড়ীখন লোৱা হোৱাই নাই লমহে। তাকে কেতিয়া লও জানো পইচা পাতি মিলা নাই মানে।
লাগিলে ক'বা ময়ো দিম দিম বাৰু আছে মোৰ তাত।
অ হ'ব কৰি দিম।
হ'ব।
এইটো সপ্তাহ মানতে কিনিম। চাগে
লোৱা লোৱা ভালে আছে ল'ব লাগে ময়ও ভাবিছো এখন লম ল'ম বুলি লবই পৰা নাই আজিলৈকে
অ পইচা আছে যদি লৈয়ে লোৱা আৰু।
তাকে পইচা নাই ন এতিয়া বিয়া বাৰু কৰিব আছে।
অ হয় নিকি।
উম
বিয়াখনকে পাতিলোৱা আগত।
তাকেই নাই চাই লওঁ গাড়ী নহলে নাড়ী কিবা এটা হ'ব আৰু দুটাৰ ভিতৰত।
অহ ঠিকে আছে বাৰু তোমাৰ ভণ্টিহত কি কৰি আছে।
হা
ভণ্টিহত কি কৰি আছে।
অ তাই স্কুল গৈছে নেকি?
অহ
দেউতাই কাম কত কৰে?
তুমি কলেজ নাই যোৱা?
নাই কলেজ যোৱা নাই কলেজ আজি এই বতৰটো ইমান ভাল নহয় যে সেইটো কাৰণে নগ'লোঁ।
অ অ যাব লাগে কলেজত নগলে একোৱে নাজানিবা দেখোন।
তাকে টো
যাবা যাবা খটি কৰিব নালাগে একজাম আহি আছে চাগে নহয়।
উম আহি আছে আহি আছে। এ পঢ়িব মন নযায় নাই এইটো। সেই কাৰণে মানে অলপ হেৰি হৈ গৈছেগৈ
অ' পঢ়িবা পঢ়িবা নহ'লে ফেইল কৰিবা ফেইল।
উম তাকেহে।
ত কি ঘৰত আহ ঘৰত চবৰে ভাল?
উম ভালে।
অ। ঠিকে আছে ঠিকে আছে। ভাল থাকিলে ভাল আৰু।
তাকেই আশীৰ্বাদ দি থাকিবা মোৰ ভাল
বেয়া থাকিলেই বেয়া।
উম।
কালি তোমাক দেখিছিলো নামাতিলাই আৰু।
অ। ক'ত দেখিছিলা?
এ কি বুলি কয় দোকানত নে কত দেখিছিলো।
অ মই মানে ইমান ধ্যান নিদিলো।
অ।
দেখিলেতো মাত দিলোৱে বাৰু। দেখা না পালোঁ যে।
তাকে।
উম। আৰু কোৱা।
আৰু কোৱা।
এই কি কয় কামাখ্যাতো মেলা হৈ আছে বোলে।
অহ।
তাকে যাম বুলিয়ে যাব পাৰিবা নে নোৱৰা?
তাকেই চবতে যাব নোৱাৰি নহয়। পইচা পাতিৰো কথা আছে ন।
হয় নেকি? এই সুধিবা মা হতক।
অ সুধি চাব পাৰি।
মানে গ'লে ভালো লাগে, অ গ'লে মানে ভাল ভালো লাগিব ন অলপ।
অ।
উ
সেইটোও হয় বাৰু।
উম। আৰু বাকি কোৱা।
আৰু বাকি কি কওঁ উম। কি বুলি কয় ফুৰিবলৈ কিবা কৈ কামিনী বা যাবা নেকি? অহ।
একে। বেমাৰ হৈছে নেকি তোমাৰ?
অহ, বহুত বেমাৰ হৈ আছে কি কবা আৰু।
উম, তাকে টেবলেট -চেবলট লাগিলে ক'বা। মই লৈ আহিম গৈ।
তাকেইতো।
উম
আৰু বাকী?
তাতে কিবা কয় কামি বাৰী ফুৰিব যাবানে পিকনিক খাবলৈ?
এনেকাই আৰু পিকনিক খোৱাৰ নিচিনাকৈ যাম।
অহ
তাকে।
অহ
তোমালোকৰ ফালে বতৰটো কেনেকোৱা?
পাৰি পিকনিক খাবলৈ জেগাটো ভালনে বেয়া?
উম, ভালেই।
অহ
ফটো -চটো উঠিব ভালে লাগিব তাতে।
অহ, মই মানে জেগাতো দেখা নাই আৰু শুনিছোহে আজি ফাষ্ট।
উম, হ'ব ওলাবা তুমি মোৰ লগত মই লৈ যাম।
অহ পাৰি - পাৰি।
মানে গ'লে একেলগে ভালে লাগিব ন'।
অহ
উম
লগত গলে ভালেই লাগিব বাৰু অকলে- অকলে হে
তাকে।
ফাল্তু লাগিব।
উম
ঠিক আছে হ'ব দিয়া ন'
উম, ঠিক আছে হ'ব।
অহ
হম